শুনিছোঁ, শুনিছোঁ, কি কৰিছা?
এই আছোঁ ৰ'। নাই এই সমস্যা এটাত পৰি আছোঁ। এ খুৰা ছোৱালীজনী বিয়া, গ'ম পাইছানে অহা তোমাৰ দুমাহৰ পাছতে আৰু ধৰি লোৱা।
অ', তুল-তোলনি বিয়া নে বৰ তোলনি নে বৰ বিয়া?
তোলনী বিয়া নহয় বৰ বিয়া। ক'ত তোলনি বিয়া এতিয়া মানে তোলনি বিয়া হ'লে ইমান চিন্তা নাই বাৰুতে।
অ', অ', অ'।
বৰ বিয়াই তাকে ভাবিছো পেণ্ডেলৰ দায়িত্বটো মানে মোক দিলে।
অ'।
এতিয়া মানে মই এতিয়া ক'লো হয় য'চতে এতিয়া ক' পৰা এনেকে মেনেজ তোমাৰ কোনো মানুহ চানুহ আছেঁ নেকি, পেণ্ডেলৰ চিনাকি পেন্ডেল?
ত' অ', মোৰ মানে পেণ্ডেল তটো মোৰে আছেঁ। মোৰ পেণ্ডেল আছে পেণ্ডেল তোমাৰ অ', মানে মোৰ পেণ্ডেল পেণ্ডেলৰ লগতে চব আহি যাব কাৰিকৰ যাব, কেটাৰিং পাৰ্টি লাইটমেন। বক্স তাৰপিছতে অ'।
ইয়ে ৰাম একে মানে লক্ষীহে তুমি একদম।
এইখন গ'মে পোৱা নাছিলো মই।
অ', এনে জেগাতো তোমাৰ কিমান ডাঙৰ বা?
জেগাটো অকণ ডাঙৰে আছে বাৰু, এই ওচৰ ফিল্ড এ আছিলিল্ডখন মানে গাঁৱৰ-চাঁওত কথা চথা পাতি ফিল্ডখন হেৰি কৰি লৈছো।
অ', অ', মই এদিনি যাম দিয়া চাবলৈ।
আহি পাচোন এদিন চাবলৈ এনে, কি কি বস্তু তেনেকে মানে চব চব কি কি আছে মানে তোমাৰ? আইটেম কেইটা আমি দিব লাগিব চাগে আৰু যোগাৰ?
তুমি এতিয়া মোক আই টি এম চাই পেলাই কবা কেইটা আই টি এম হ'ব।
উম।
তাৰপিছতে উম, হেৰি তাৰপিছত মই সেইটো চাই সেই সেইখিনি চাই পাই মই কেটাৰিং পাৰ্টিটো কম।
অ', গ'ম পাইছো।
তাৰপিছত আকৌ তুমি এতিয়া তোমাক কেনেকুৱা ধৰণৰ পেডেল লাগে বা? পেণ্ডেল তোমাৰ বিভিন্ন ধৰণৰ আছে, তোমাৰ ডিজাইনৰ মানে নতুন নতুন কাপোৰ হ'লে
সেই ডিজাইনৰ ডিজাইনৰ মানে পইচা খৰচ কৰিব মানে মানুহ বিলাকে, তোমাৰ মানে চাকৰি কৰে না ভাইেক খুৰাকৰ মোৰ খুুৰাৰ ছোৱালী জনী মানে ককায়েক দুটা আছে তাইৰ।
হয়।
এটা ককায়েক আছে এটা ভাইয়েক এটা ইণ্ডিয়ান নেভিত কৰে এটাই ধৰা এয়াৰফ'ৰ্চত কৰে। পইচাৰ কথা নাই পইচা আকৌ বাপেকেও চৰকাৰী চাকৰি মাষ্টৰ আছিলে।
অ'।
পইচা মানে একদম অন্ধা পইচা উৰাব মানে সিহঁতে।
এ' তেনেহ'লে মই তোমাৰ হেৰি
হাই ক্লাছ একদম মানে- পেণ্ডেল ধৰি লোৱা এনেই কিমান মান কৰিব গোটেইখিনি যদি কৰো ধৰি লোৱা?
তোমাৰ ছয়, সাত লাখ মানলৈ আহি যাব লাগে।
বাহি যাব নেকি ছয়, সাত লাখ?
ছয়, সাত লাখ মানত আহি যাব। মানে মই কিবা এটা কমাই ল'ম আৰু ছয়, সাত- লাখটো। কিবা এটা ল'ম মিলাই কৰি ল'ম আৰু। তোমাৰ এতিয়া কি কি লাগে বা তোমাক? কেটিং পো বাৰ- মোৰ ফালৰ পৰা বাৰু দিমেই। সিহঁত-সিহঁতে আকৌ বেলেগ কেটেং পাৰ্টি কৰিব নিদিবা।
নকওঁ-নকওঁ। এইটোতো মই দায়িত্ব ল'লো যেতিয়া মই আৰু- তেতিয়া তোমাক দি-দিম মই ৰেটত, তেন্তে
মোৰ লগত যা' মই এতিয়া তুমি যদি তোমালোকত কাৰিকৰ যদি মোৰ ফালৰ পৰা লাগে মোৰ মই মোৰ পৰা কাৰিকৰ দি পঠিয়াব পাৰিবি তই। মানে আমাৰ, আমাৰ ইয়াৰ- নাম্বাৰ ওৱান কাৰিকৰ মানে চবতে সিহঁতকে মাতে।
হয় নেকি।
উমঁ, তোমাৰ বহুত ধুনীয়া খানা বনাই।
এই তেন্তে একদম ফিক্স।
অঁহ'।
মই হেৰি কৰিলো চোৱা না' মই ভাবিছো মানে কি কি আছে মই তোমাৰ আইটেমটোক সুধি দিওঁ মই, কৈ দিওঁ তোমাক কি কি হ'ব, তুমি আছা নে নাই কৈ দিলেই হ'ল আৰু। পেণ্ডেলটোতো মাজত হৈ যাব।
অঁহ', -হৈ যাব-হৈ যাব।
কাৰিকৰ হৈ যাব।
হৈ যাব।
কেটেং পাৰ্টি হৈ যাব।
কেটেং পাৰ্টি হৈ যাব অঁ',।
বক্স-চক্স চিনাকি আছে নেকি না তোমাৰ তা'তে আছে?
বক্সটো মোৰ নাই বাৰু মোৰ চিনাকি মানে মোৰ-মোৰ লগতে যায় মানে। তোমাৰ বক্সো যাব আৰু লাইটো যাব।
অ', -হয় নেকি।
অঁ', লাইটো তোমাৰ ধৰ এতিয়া তোমালোকৰ ঘৰখনতো তোমালোকৰ চুকত হয় নে নহয়?
চুকত-চুকত।
চুক পৰা তুমি এতিয়া ধৰ এতিয়া তুনি চিত যদি মানে ডেক'ৰেচনটো তোমাৰ ভাল হ'ব লাগিব ন' দৰা আহিব ৰা- তি।
উমঁ, গম পাইছো।
তাৰপিছত ধুনীয়াকে ধৰ চুকটোপা ধৰ তোমাৰ তুনি দি পেলাই ধুনীয়াকে ধৰ ফটো লগাই-লগাই দিলে ধৰ
গম পাইছো।
এনেকুৱো মানে অলপ ষ্টেণ্ডাৰ্ড কৰিব লাগিব ন' আকৌ ধৰ তোমাৰ চুক-চুক- চকী বিলাক ধৰ মানে মই মোৰ ফালৰ পৰা মই কৈছো আৰু মানে, চকী বিলাক যদি- চকীবিলাক যে এখন মানে বগা প্লাই বৰ্ড চকি যে পাই যে। মানে, মানে, আ' অঁহ', -অঁহ',। সেইখন তোমাৰ মানে অলপ হাই ক্লাছৰ মানে চকী আৰু, সেইবিলাক দামটো মানে ওৱান পিচত- তোমাৰ দেৰশ টকা নে কিমান টকা লয় বোলে মই চাব লাগিব সেইখন।
উমঁ, এই বুফে চিষ্টেমত কৰি দিওঁ নেকি।
অঁ', -বুফেটো কৰিলে তোমাৰ লাভ হ'ব দেই, তোমাৰ বুফে তোমাৰ এটা-এটা হেৰিত এ' ধৰ এটা-এটা ডাবাত তোমাৰ মানে দুটা ডাবা এটা ল'ৰাই চিলাব পাৰিব।
হয় নেকি!
অ, তেতিয়া মানে তোমাৰ, কেটাৰিং পাৰ্টি পোৱালিও বেছি নালাগিব।
তাকে কৰো নেকি মানে অলপ, মোৰ মানে গম পাইছাটো আৰু, মানে মোৰো কিবা এটা ওলাম আৰু হাতত।
অ, অ, অ, হ'ব, মই তোমাক মোৰ ফালৰ পৰাই উলিয়াই দিম কিবা এটা। অ, তোমাৰ হেৰি মানে মই যোনটো কেটাৰিং পাৰ্টিৰ কথা ক'ম ন, সেইটো তোমাৰ আমাৰ ইয়াৰে তোমাৰ নাম্বাৰ ওৱানে কে, মানে মই যোনবিলাক কওঁ মানে মোক মানে চবেই ভাল পায় আৰু, মানে চব মানে ভাল-ভাল বস্তু বিলাকে কওঁ।
গম পাইছো, গম পাইছো। তোমাৰ হেৰি এইটো কি বুলি কয়, আৰু বক্সটো ধৰি লোৱা তাত থাক আকৌ তোমাৰ, তুমি এইবিলাক বিয়া-চিয়া এইবিলাক কাম কৰিয়েই থাকা যেতিয়া, মেকআপ আৰ্টিষ্ট-চেকাবআৰ্টিষ্ট, ফটো কেমেৰামেন-চেকেৰামেন মন জানা নেকি, চিনাকি-তিনাকি।
কেমেৰামেন-চেমেৰামেন, মানে তুমি মোক জাজ বিয়াৰ লিডটো দিয়া
উম।
বাকী কেমেৰামেন-চেমেৰামেন, বিউটি মানে চব মানে, মেকআপ আৰ্টিষ্ট-চেকাব আটিষ্ট চব যাব।
হয় নেকি!
বনোৱাৰ পৰা মানে, একেবাৰে পিন্ধুৱালৈকে চব যাব।
এ ৰাম, একদম, এই কেমেৰামেন বুলি কওঁতে মনত পৰিল, মানে মোৰ হেৰি এটাই এই কেমেৰাত কিন্তু তোমাৰ আছে কিন্তু দেই, মেকআপ আৰ্টিষ্ট, কেমেৰা মেনৰ পইচা আছে কিন্তু দেই।
পইচা বহুত বাৰুতে, মানে মোৰ লগৰ ল'ৰা মই মানে মোৰ লগতে যোৱা ল'ৰা এটা, তোমাৰ, সিদিনাখন এখন ড্ৰোন কিনিছে, আঢ়হি লাখ টকা দি।
অঁ।
তোমাক এতিয়া, বিয়াতো তোমাৰ ভিডিঅ' লাগিব ন, ড্ৰন-শুন লাগিব নে নাই।
ড্ৰোন পাৰিলে কৰি দিয়া, পইচা কথা নাই।
পইচাটো মানে, মানে সিহঁতে তাৰ লগতে মিলাই ল'ব আৰু কিবা এটা। আৰু বিয়াৰটো ধুনীয়া এলবাম এটা বনাব লাগিব, তাৰ পিছতে আকৌ, উম মানে কেমেৰা মেন তোমাৰ মই চাৰিটা মান কৈ দিম।
চাৰিটা মান ন!
মানে এ এটা পইচাতে ধৰিব আৰু।
অঁ, এটাই ধৰি লোৱা তোমাৰ, অকল কইনা আৰু দৰা কইনা উঠাব।
অ, এটাই ধৰ, খোৱা ঘৰত থাকিব, এটাই ধৰ এটাই জোৰোণ। অ, এটা আলহী-চালহী, তাৰপিছত এটা হেৰি ধৰ এনেকুৱা ধৰ নৰ্মেল আৰু। তাৰপিছতে সেয়া, তোমাৰ এতিয়া বক্স বুলি ক'লে, এতিয়া তোমাৰ ল' তোমাৰ যাব পাঁচটা।
ল' পাঁচটা ন, আৰু হাই, হাই, হাই?
অ, তপ যাব তোমাৰ চাৰিটা।
তপ চাৰিটা ন!
অ, তোমাৰ সেইয়াই, আৰু মানে গুম-গুমাই থাকিব তোমাৰ। এ, মানে বিয়াতো তোমাৰ ইমান হেৰি বক্স নালাগেতো।
নালাগে, নালাগে। আৰু তোমাৰ ইমান হাই-হুলস্থুল কৰি লাভ নাই নহয়, অকণ মানুহখিনিয়ে কথা পাতিলেও শুনিব লাগে।
সেইটোৱেতো অঁ, আকৌ ৰাতি ৰাতিত তোমালোকৰ ফাংচন হ'ব।
এই ফাংচনটো নকৰো নেকি বুজিছা এই বৰ একে গান গাব নাজানে কিছুমানখনে একে হুলস্থুল কৰি পেলাই।
অ এই সৰু এটা গায়ক মাতি দিয়া
এ গায়ক নামাতো এই মই মানে মোৰ মোৰ একে পচন্দ নকৰো গায়ক বুজিছানে। এনেকে মানে বিয়াই চিয়াই ফাং ফাংচনত মাতাতো বেলেগ কথা বিয়াই চিয়াই গায়ক মাতি মই ভাল নাপাওঁ। মাইকত গান গাব তাৰে দুটা মানে আহিব আৰু ওচৰৰে কোনোবা মদ চদ খোৱা মানুহ কিছুমান আহি যায় নহয়। আহি পেলাই মই গাও মই গাওদে বুলি কৈ দিয়ক পাৰিলে মই মানে গান গান বজোৱাতে ভাল মানে গানটো বক্সত বাজি থাকিলে।
উম তাকে বক্সত হয় বাৰু তোমাৰ এতিয়া আইটেম কেইটামান হ'ব বা ত্ৰিশ চল্লিশটা মান হ'বনে?
হৈ যাব আইটেম, মানুহ মাতিছে ন বহুত মানুহ মাতিছে।
তোমাৰ পাঁচ চাৰে পাঁচ ছয় হেজাৰমান হ'ব
বা বা মই আকৌ তোমাৰ মোৰ এতিয়া পাঁচ চাৰে পাঁচ হাজাৰ মান চকীতো নাহেই
অ চকীতো নহ'লে বেলেগৰ পৰা যোগাৰ কৰি দিবা আৰু তুমি চিনাকি যেতিয়া
তোমাক ইমান পাঁচ হেজাৰতো চকী নালাগে মোৰ তাত তোমাৰ এতিয়া
ইমান চকী নালাগে বাৰু চব একেলগতে নাহে নহয় মানুহ।
নাই নহয় মোৰ তাত এতিয়া তোমাৰ পোন্ধৰশ চকী আছে আৰু পাঁচশ এটা এক হেজাৰ ক'ৰবাৰ পৰা আনি পেলে
অঁ সেইটো আনি পেলাই মিলাই দিবা।
একলে একেলগ কৰি পেলাই তোমালোকৰ বিয়াখনত দি দিব লাগিব।
দি দিবা দি দিবা, আৰু হেৰি
আকৌ তোমাৰ মানে হেৰি কৰিবা নেকি এনেকুৱা ধৰ কফি চফি কফি মেচিনো যাব মানে
অঁ কফি দিব পাৰিম দেই। কফিটো দিম আৰু তোমাৰ হেৰি কৰি দিম বুজিছানে কফি দিম আৰু তোমাৰ আইচ ক্ৰীম এ আইচক্ৰীম দিম জানো
আইচক্ৰীমটো দিয়া যদি দিয়া মোৰ লগত মোৰ চিনাকি মানুহ আছে বাৰু এটা
কফি আইচক্ৰীম আৰু পকৰীটো দি দিম।
আ আৰু কথা এটা কওঁ নেকি মই এই ঘতি কৰম যে
অ অ গম পাইছো।
এনেকে ফেমাচ, তোমাৰ সেই মানুহটো মানে মোৰ লগতে মানে ভাল বহুত মানুহ উম মানুহটোক যদি মই ক কৈ চাম বাৰু তাক এবাৰ আকৌ তাৰ কিবা বেলেগ বিয়া চিয়া থাকিব পাৰে নহয়
অঁ গম পাইছো।
মই তাক কৈ চাম, তুমি আকৌ মিঠা পান চিটাপান মানে সিয়ে বনাব চব।
ঘটি কৰমে বনাই নেকি মিঠাপান?
উম মিঠাপান চিঠাপান সিয়ে বনাব চব।
অ তেন্তে সি কিমান মানত আহিব কৈ দিলে হ'ল, মই কৈ কথা পাতি ল'ম নহলে তমি পাতি দিলও হ'ল।
অ মই তোমাক তোমাৰ অ অ মই হ'ব বাৰু তে বাকী এতিয়া আইটেম খিনি
আইটেম থাকিব বাৰু তে দেই।
উম
পঁয়ত্ৰিশ চল্লিশটা মান কৰি দিবা এতে, মানে সৰুৰ পৰা একে সৰুৰ পৰা ডাঙৰ হেৰিলৈকে একদম ডিজাৰ্ট -চিজাৰ্ট যে থাকে, মিঠাই -চিঠাই কিবা মিঠাই একদম
উম বা বাচন- বৰ্তন লাগিব নহয় ধেৰ
বাচন -বৰ্তল লাগিব অ
আৰু তোমাৰ কাপোৰটোতো চব নতুন লাগিব।
কাপোৰ নতুন এই একদম নতুন একদম এইবিলাক পুৰণাত হেৰি নকৰিবা।
অ অ ঠিক আছে বাৰু দা নতুন নতুন লগাই দিম। তুমি একেবাৰে চিন্তাই কৰিব নালাগে।
অ চিন্তা নকৰো বাৰু এইবিলাক তোমাৰ ওপৰত দি দিলো যেতিয়া আৰু এতিয়া চিন্তা নকৰো।
এনে পানীতো তোমালোকে ঘৰৰ পানী আনিবা নেকি এনেকুৱা দামটো আনিবা?
পানী ঘৰৰ পানীয়ে কওঁ নেকি ঘৰৰ পানীটো ভাল। আয়ন নাই আমাৰটো গম পাইছানে। একদম টেষ্ট একদম বিছলাৰি গোতেইটো
আহ অ
একে ধুনীয়া পানী একদম, পানী মানে আমাৰ ভাল মানে তোমাৰ হেৰি কৰি আছো নহয় আমাৰ পানী তোমাৰ বিচলেৰি মানে বিচলেৰিয়ে আৰু পানীটোতো হেৰি কৰিছ ন আমাৰ টেজ চেষ্ট কৰিব আহিছে, এতিয়া পানী মানে বেছি আছো আমাৰ
কি কোৱা?
অ গেলেন তোমাৰ চিটেক্স তিনি হাজাৰ লিটাৰ এনেকে ডাঙৰ তিনটা হেৰি কৰি থৈছো। কোৱা মানে এইটো আকৌ হেৰি কৰে মই মানে আগতে মই মান বিচলেৰি পানীটো এইটো পানী খাই চালো না আমাৰ পানীতটো টেষ্ট অ একেই মানে
অঁ
তাৰপাছত আৰু মই মানে ভাবিলো বহুতে ক'লেও পানী সেইটোত বিজনেছত লাভ আছে দেই
অ
মইছো লাভ আছে যদি কথা কৈ মইছো কেনেকে কৰিম মানে মোক দুটা মানে এনে তেনেকে হ'লেও উলিয়াই দিলে আৰু কলে বিছলেৰি এনেকে তুমি এপ্লাই কৰা এপ্লাই কৰিলে তোমাৰ ঘৰত আহিব পানীতো টেষ্ট কৰিব সিহঁতে চা ত মানে হেৰিত গৈ পেলাই আৰু
অঁ
চাইণ্টিফিক কিছুমান কেমিকেল চেমিকেলি টেষ্ট কৰিব যদি পাৰি তোমাৰ তাত প্লেণ্টেশ্যন এটা বহাই দিব।
অ অ
বহাই দিলে মানে চব পানীতটো মানে মই বিচলিৰীৰ নামত বেচিম সিহঁতত কিবা এটা গৈ থাকিব।
অ অ অ ঠিকে আছে এনেই এনে মানে এনে পানীখিনি হেৰি কৰাই ভাল।
উম লাভ এটা হৈ আছে ন, লাভ এটা হৈ আছে। তাৰপিছত মই এইটো হেৰি বুলি ভাবি এইটো কওঁ বুলি ভাবিছো গম পাইছ নে একে মান কল্ডড্ৰিংকচ - চলড্ৰিংকচৰ
অ
একদম ডাঙৰ মানে ষ্টৰেজ এটা মানে হে হলচেলৰ নিচিনা
অ অ
ত মানে তোমাৰ এটা এইটো কেনেকা জান ডিষ্ট্ৰিক্ষ্টিক্ নিচিনা কথা জানে এইটো ধৰি লোৱা তোমাৰ তেজপুৰীয়া অঞ্চলটো ধৰি লোৱা
আ
গোটেই তেজপুৰ অঞ্চল তোমাৰ ইয়াৰ পৰা দোলাবাৰীৰ পৰা একেবাৰে ধৰি লও পিঠা খোৱা বা ঢেকীয়া জুলিলৈকে, মোৰ আডাৰত চলিব মানে গোটেইখিনি। গোটেই কল্ড ড্ৰিংক যিমান লব, হ'লচেলত মানে মোৰ পাই ল'ব লাগিব।
আচ্ছা, আচ্ছা, গম পাইছো।
লাভ আছে নাই এইটোত?
এনেই তুমি এনেকৈ ভালদৰে, সুধি পুচি ল'বা ভাল দৰে।
অ লৈছোঁ বাও তে।
অ এনেকে সুধি পুছি লৈ পেলাই, কামটো ষ্টাৰ্ট কৰি দিয়া নহ'লে।
কামটো ষ্টাৰ্ট মানে হৈছে অলমষ্ট আৰু অকমান কাম আছে আৰু এইটো, মানে এনে পানী। পানীটোতো চলিয়ে আছে বাৰুতে কামটো, পানীটো বাৰুতে প্ৰফিট হৈ আছে দেই। ক'ল্ড ড্ৰিংকচটো মানে মই আৰম্ভ কৰিম আৰু, হৈছে আৰু মানে অলম'ষ্ট হ'লেই আৰু ধৰি লোৱা।
অ' অ '।
বাকী মই হেৰি কথা এটা মানে, এই মানুহখিনিয়ে কৈ থাকে না। মেকআপ শিকিছে মেকআপ কৰিব, মেকআপ আৰ্টিষ্টৰ পইচা বহুত কিন্তু দেই। ন?
বহুত, বহুত, বহুত তোমাৰ
মেকআপ, পাৰ মেকআপ, সৰু সুৰা মেকআপ হলে তোমাৰ তিনি হাজাৰ, পোন্ধৰশ টকাত লয়, লয় সিহঁতে।
সেই কৰ তিনি হাজাৰ।